অহ', অহ' এতিয়া পাইছোঁ।
অহ' কি কৰি আছে?
এনেই আছোঁ।
অহ'। এ মইয়ো এনেই আছোঁ ৰ'বা।
অহ'।
খালা নে নাই?
ভাত নাই, খাম এতিয়া বনাব গৈছে মায়ে। তুমি খালা নে নাই পিছে?
এ মই এতিয়া দোকানত অলপ, সেই খাই আহিলোঁ চাওমিন খাই আহিলোঁ।
অহ' আচ্ছা।
দোকানতে এইমাত্ৰ চাওমিন খাই আহিলোঁ। এতিয়া ভাত খাব লাগবো অলপ দেৰিকে আজি দিনটো ভাতে পোৱা নাই না আজি আমতিৰ চোৱা
অহ
আজি আমটি চোৱা কাৰণে আজি ভাতে খোৱা নাই
অ অ আমাৰো হোৱা নাই আমাৰ সো টাত হব লাগিছিল কিন্তু আজি দেৰিয়ে হৈ গ'ল
অঁ তোমালোকলত কোনে ভাত বনাই আছে?
কাম বন কৰোতে কৰোতে মানে দেৰি হৈ গল
অহ' তোমালোকৰ কোনে আজি ভাত বনাই আছে?
আমাৰ মায়ে বনাই আছে।
অহ' মাইৰে বনাই আছে।
আজি যে তুমি কিবা গাড়ী চাব যোৱাৰ কথা আছিল, কি চালানে?
অহ' চালোঁ চালোঁ। চালোঁ বাৰু কিন্তু মোৰ হিমালয়খন ভাল নালগিল, মই এখন বেলেগ গাড়ী ল'ম বুলি ভাবিছোঁ আৰু।
অ কি গাড়ী এনে?
মানে হিমালয়নখন চাইছিলোঁ চাওঁতে মানে সেইখন মানে কিবা অলপমান মানে সিমান ভাল নহয় মানে ছেকেণ্ড গাডী না ছেকেণ্ড হেণ্ড গাড়ী মানে সিমান কনডিচনবিলাগ ঠিক হৈ থাকা নাই সেইকাৰণে আমাৰ গাড়ী খান অ এখন নতুন গাড়ী লম বুলি ভাবিছিলোঁ এক্স পালচ সেনকুৱা ধৰণৰ কিবা
উম উম উম আচ্ছা
উ ঠিকেই ভা ভাবিছো আৰু অ কাৰণ চেকেণ্ড হেচ কাৰণ চেকুনৰ চেকেন
অ চেকেনৰ সদায় চেকেনে সেইটো হয় নতুনৰ সদায় নতুন
এতা মই ভাবিছো আৰু আজি আৰু কালি চাও বাৰু' কালি যাব পাৰো কালি পৰহি গুৱাহাটীলৈ কালি পৰহি গুৱাহাটীত যাই পিনে মানে বুক কৰিব লাগব না সেটো মানে মই যোনটো কালাৰ চাইছো মানে কোনটো কালৰ নাইএভেলেৱেল নহ'লে মানে বুক কৰিব লাগিব বুক কৰিলেহে মোক মানে গাড়ী
অহ ঠিকে হব গাড়ী আনিলে কিন্তু পাৰ্টি দিব লাগিব।
অ দিম দিম।
আৰু ৰাইডত মোক লৈ যাব লাগব কিন্তু
অ তুমি আৰু মোৰ লগত কেনেকে যাবা তোমাৰ ঘৰৰ মানুহে যাবা দিব জানো মোৰ লগত
অ দিব নিশ্চয় দিব দাদা বুলি কও দাদাহে তুমি
অ দাদা অ অ হ'ব বাৰু নিম বাৰু এইটো নিম বাৰু
অ আমাৰ ঘৰৰ ফালে আহিবাচোন কেতিয়াবা
যাম যাম বাৰু এদিন ফুৰিব যাব লাগে তোমাৰ লগত সেইফালে
উম উম
আজি পঢ়িছিলা নে নাই
অ পঢ়িছিলো বেছি
কি কৈছা হেল্ল'
এ এটা কল আহিছে
অ এই হ'ব দিয়া এই এইটো ইগনৰ কৰা সেইটো ইগনৰ কৰা কলটো
অহ অহ সেটো কতি দিছোঁ মানে মানে পঢ়িছিলো বেছি সময় পঢ়া নাই মানে আজি বহুত কাম ঘৰৰ সেইবিলাক কাম বিলাক কৰি আছো
কামবিলাক কৰিছিলা গধূলি কিমান পঢ়িছা আজি কি পঢ়িলা গধূলি আজি গধূলি মানে কি পঢ়িলা সেইটো কৈছো
পলিটিকেল কাৰণ আমাৰ আ টিওজডে মঙ্গলবাৰে এটা মগ
কেচ আছে মানে অ হেল্ল কৈ থাক শুনি আছো
টেচ ল'ব এ টিওজডে ললে মানে হেয়াৰ কাৰণে আৰু পঢ়ি আছো। পঢ়িব ত লাগিবই এতিয়া পঢ়া নাই বাৰু এনে আছো। ফ্ৰী আছো এতিয়া।
কালি স্কুল যাবা?
উম।
কালি স্কুল যাব বোধ হয়।
অ যাব লাগিব ক্লাছ খতি কৰিলে মানে লোকচান হৈ যায়।
অঁ সেইটো হয় যাবা যাবা কালি স্কুল যাবা।
একদিন একদিন মানে যদি নে যাওঁ তেতিয়াহ'লে বহুত মানে আহ পিছ পৰি যাম।
অ। ময়ো যাব লাগিব বাৰু কলেজ মই বাৰু বহুত দিন যোৱা নাই। এবাৰ কালিলৈ কালি নাযাওঁ আৰু কালি মই যাম এদিন যাম আৰু মই কলেজ উ
অ তোমালোকৰ এক্জাম চলিছ নে?
আমাৰ একজাম চলিছিল এতিয়া একজাম শেষ হৈছে ছেকেণ্ড চেমিষ্টাৰত একজাম চলিছিল বাৰু মই বি এ পঢ়ি আছোঁ মানে।
অ।
একজাম হৈছে এতিয়া মানে থ্ৰাট চেমিষ্টাৰৰ আৰু একজাম
উম উম।
উ সেইটো।
হয়।
যে তোমাৰ খবৰ পাতি কেনে অ হেল্ল'?
আছো, আছো, ভালে আছো এনেই ঠিকে আছো। ভগৱানে ভালে কুশলে ৰাখিছে আৰু।
ঠিকেই আছে দিয়া উম'।
অ' পিছে তোমাৰ খবৰ পাতি।
ময় আছো আৰু কিবাকে ভগৱানৰ নাম লৈ দিও।
অ' মানে চাউণ্ডতো কম কম হৈ আছে অলপ।
কম বা কিয় বা হৈ আছে মই গমেই পোৱা নাই ৰবা। হেল্ল' শুনি আছা? না তুমি ফেনত অলপ বোধ হয় আছা। সেই কাৰণে হৈছে নেকি?
উ, নাই মই শুনিছো এতিয়া, এতিয়া শুনি পাইছো।
মানে মোৰ আজি সেইদিনা আঠটা কল কৰিলো তাৰ পৰা চাৰিটা ৰিজেকএ হ'ল মোৰ কিয় বা? মোৰ বাৰে বাৰে ৰিজেক্ট হৈ আছে গম নাপাইছো আৰু। এতি বা আৰু কি হয়? এইটো কল বা আৰু কি হয় মোৰ। ৰিজেক্ট হয় নে কি হয়? মই গমে পোৱা নাই।
ঠিকে নাই ঠিকেই হ'ব।
ঠিকে ন মানে মই আ আঠটা কৰিছিলো চাৰিটা মোৰ অ' এনেই গৈছে মানে।
সেইজপা কিয় হ'ল আৰু?
উম গম নাপাও আৰু কিয় বা হ'ল মোৰ লগতে তেনেকুৱা হৈ। বাকী চবৰ লগতে ঠিকেই চলি আছে। আমাৰ মামাহঁতৰ, মাহিহঁতৰ, পেহাহঁতৰ, পেহীহঁতৰ সবৰে ঠিকে চলি আছে, মোৰ লগ এইবিলাক হয়, কিয় বা।
নাই এইটো ৰিজাল্ট নহয়ে, নহয় দিয়া।
অ', নহ'লে
হ'ব নালাগে আন্তাজ, কিয় বা হয় সেইটো। ধৰিব নোৱাৰি।
আজি ক'ত ফুৰিব গৈছিলা?
হা?
আজি ফুৰিব গৈছিলা নে নাই?
নাই, নাই যোৱা। মানে ফুৰিব যোৱাই যোৱা নাই, আজি মানে কাম কৰি থকাতে গৈছে গোটেই দিনটো, আজি মানে আমটি সিদ্ধি দিনা আমাৰ ঘৰৰ সকলো কানি কাপোৰ ধুই দিয়া হ'য় আৰু, চব মানে চাফা কৰা যায় একদম একমূৰৰ পৰা। সেইবিলাক বিজি হৈ কিনে মানে এই, এই মাত্ৰ আজৰি পাইছো এতিয়া, অলপ তাৰে মাজত পঢ়িলো, কাৰণ এ মক টেষ্টটোতটো পঢ়িয়ে হেৰি কৰিব লাগিব।
অলপ চাঞ্চ দিব লাগে, হেল্ল' হেল্ল', শুনি আছা, মোৰো এইটো তোমাৰ দৰে ৰিজেক্ট কে যাব গম পাইছো ৰ'বা, অ' কি জানা? হেল্ল', শুনি আছা-শুনি আছা? অ' মই কিবা ক'ব ওলাইছিলোঁ পাহৰিয়েই গ'লোঁ। অ', তুমি গৰম বন্ধত ক'ত ফুৰিব যাবা?
গৰমৰ বন্ধত, গৰমৰ বন্ধত মই যাম কৰ'বাত।
অ', ক'ত ক'ত যাবা?
এনেই ভবা নাই, পিছত ভাবিম ক'ত যোৱা যায়, সেইটো পৰিস্থিতিক লৈ কিনে হ'ব।
আচ্ছা অ', হ'লেও ক'তবা ঘৰত নাযা নেকি নামাচৰ ঘৰত ক'ত তোমাৰ?
কাৰ, মোৰ?
অ'।
মোৰ মামাহঁতৰ ঘৰ?
অ' তোমাৰ মামা
বৰপেটা।
অ', বৰপেটাত।
উম।
বৰপেটাত ভালে চাগে হাউলি তাতে পাইছোঁ ন হাউলি? হাউলী বৰপেটা একে ন? হাউলি অ', অ', তাৰ মানে হাউলি মানে বৰপেটা জানো। অ', হয় নে নহয়, অ', অ' অ', মই সেইটো গৈ আছোঁ।
মানে সৰু সৰু হৈ যাই আছে কিয় বা।
কিয় বা এনেকুৱা হৈ যায়, তুমি বোধহয় ফেনৰ তলত আছা নেকি, নে সেইকাৰণে হৈ হৈ যাই আছে। সেইকাৰণে হ'ব পাৰে অ', সেইটো কাৰণত হ'ব পাৰে, মোৰ হ'লেও চাগে ৰিজেক্ট হ'ব। মোৰ এনেকুৱা যেন মানে লাগিছে মানে, আপুনি ফেনৰ তলত আছে নে হেল্ল'
অ'।
উম এইবাৰ সেইয়াটো যাম ৰ'বা, জুবিন ক্ষেত্ৰতো যাম, জুবিন সমাধিত। জুবিন সমাধিত যাম ৰবা এদিন। জুবিন ক্ষেত্ৰত
উম।
জুবিন সমাধিতো যাব লাগিব।
উম। উম।
তাতো ফুৰিব যাব লাগিব, বহুতদিন যোৱাও নাই।
উম। উম।
সেইটোৱে কৰিব লাগিব। উ
তিয়া কি কৰি আছে পিছে?
এ এতিয়া আৰু এনেই আছো আৰু। ৰাস্তাটো দেখি নাই ঘৰতে আছো ৰ'বা আজি অলপ। এ, চহৰৰ পৰা কিবা খাই পিনে আহিলো। ফুৰি ফুৰি এতিয়া অলপ ঘৰতে আছোঁ। অলপ দেৰিকে আৰু ভাত খাব লাগিব, আজি দিনতো ভাত খুৱাই হোৱা নাই না।
উম।
সেইটো কাৰণে, অ' তুমি কি কৰিছা?
এই কি কৰিম এনেই আছো।
ৰাতিপুৱা পৰা না নাই?
ৰাতিপুৱা, ৰাতিপুৱা নপঢ়ো।
নপৰা।
উহুম, মানে ৰাতিুৱা মানে মোৰ উঠিব একদম এলাহ।
উম উঠিব লাগে, নুঠিলে আৰু শেষ। পঢ়াতো মই সেই হৈ যাব। সেইকাৰনে অলপ পঢ়িবা লাগে। আজিকালি চলি বিলাকে নপঢ়ে। তুমি পঢ়িবা নোপঢ়িলে আজিকালি কাম নাই।
মানে ৰাতিপুৱা মই একদম টোপনিৰ পৰা উঠিব নোৱাৰো।
ৰাতি, সোনকাল ৰাতি শুৱা, সোনকালতে ৰাতিপুৱা উঠিবাব পাৰিবা তেতিয়া তুমি। সেই কৰ বাবা বহুতবাবা
এনেইতো নোৱাৰা না পঢ়বা।
উম
এদিন উঠোতে দুদিন উঠোতে তোমাৰ এনে অভ্যাস হৈ যাব নহয়।
সেইটো হয় বাৰু। কিবা ইচ্ছা নাযোৱা হৈ যায়।
সেইটো টাইমতে সদায় উঠোতে উঠোতে টাইমতে তোমাৰ অমেটিকি উঠা যাব।
উম উম
সেইকাৰণে পঢ়বা, এইবাৰ এইবাৰ তুমি মামাৰ ল'ব লাগিব।
এইবাৰ মই শুনিছো এইবাৰৰ পৰা দিব নে নিদিয়ে, মানে ইমান তাত কি কোৱা নাই চাগে।
দিব দিব মামাই দিব স্কুটি দিব।
দিব লাগে পাৰ্চেণ্টেজটো অলপ কমাই দিব লাগে মোৰ মতে।
কমাই আৰু কি অলপ কষ্ট কৰিব লাগিব আৰু
পাৰ্চেণ্টেজটো অলপ আছে মানে, সেইটো কাৰণে মই কমাই দিব লাগে।
অলপ পঢ়িব লাগিব আৰু সেনেকুৱা নহবনে
তটো মোৰ ফালৰ পৰা সম্পূৰ্ণ চেষ্টাই কৰিম।
উম। অলবা
সেইটো চেষ্টা কৰা হ'ব। পিছত বা মানে
অলপ নম্বৰ পালেহে তুমি স্কুটি পাবা, বুলি মামাৰ ৰঙা স্কুটি।
অ', সেইটো হ'য়, কিন্ত মোৰ ফালৰ পৰাতো মই হানদ্ৰেত ৰ্পাৰচেনট এতেমট কৰিবলৈ মানে চেষ্টা কৰিম।
অ' অ', হয় হয়, এতিয়া মামাই আঁচনি বিলাক দিয়া নাই, দিব আৰু, দুমাহ এ এইমছত, তুমিও পাবা চাগে ন?
উ
মামাই আঁচনি এতিয়া বৰ্তমান দিয়া নাই দিব আৰু এমাহ দুমাহ পিছত বাবু আঁচনি, মাইনা আঁচনি নিযুত মইনা
আকৌ আগষ্ট মানৰ পৰা আহিব।
উম এইবিলাক কাবা কাৰণে দিব আৰু পইচা পাবা চাগে তুমি ন?
উম।
তুমিও চাগে পইচা পাবা ন? মাইনা আঁচনি, অ', কিমানকে পাবা বা তুমি।
আহ, এক হাজাৰ মান, এক হাজাৰ পাম চাগে।
এহাজাৰ, আচ্ছা, এই বাৰশ কে যে দিয়া আছিল, কাক দিয়ে আৰু? কথা আছিল বা বাৰশকে এইটো, মই নাজানিলো নহয় বাৰশ টকাকে দিয়া কথা আছিল।